হেল্ল কত আছা কত আছা? ঘৰতে আছো কি কৰিছা বা।
এ এনেই আছো এনেই তুমি কে এনেই এনেই বহি আছো তুমি।
অ', শুই আছো নাই তাকা তোমাৰ ওপতে ক ত এটা বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি ভাবিলো।
অ', কোৱা চোণ কোৱা কিনো বিষয়।
বিষয়টো মানে তোমাৰ এতিয়াতো বৈদয়ুতিক মানে যান বাহনটো এতিয়া তুমি জানাই কিমান মানে
হয়।
আহ দ্ৰুত গতিত মানে আগবাঢ়িছে।
উম।
তাৰওপতে কথা পাতো ৰ‌ তুমি কি ভাবা এই আচলতে?
হা মানে তোমাৰ। বৈদ্যুতিক বাহন, ইলেক্ট্ৰিক ভেৰিকেল বা ই ভি আধুনিক পৰিবহন ব্যৱস্থা এক গুৰুত্বপূৰ্ণ প্ৰযুক্তি উন্নয়ন।
এই বাহনসমূহ পেট্ৰল বা ডিজেল পৰিৱৰ্তে পুনৰ চ চাৰ্জ কৰিব পৰা বেটেৰী আৰু বৈদ্যুতিক মটৰৰ সহায়ত চলে। বিশ্বজুৰি বায়ু প্ৰদূষণ জলবায়ু পৰি পৰিৱৰ্তন আৰু আ, জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হাস কৰাৰ উদ্দেশ্যে তোমাৰ বৈদ্যুতিক বাহনৰ ব্যৱহাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে। এতিয়া তুমি আমি মই যদি ক'ব যাওঁ আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থা, ইণ্টাৰনেশ্যনেল এনাৰ্জী এজেঞ্চি আই ই এৰ গ্ল'বেল ইভি আটচ আউটলুক আ, দুহেজাৰ পঁচিশচৰ প্ৰতিবেদন অনুসৰি দুহেজাৰ চৌবিশ চনত বি শ্বজুৰি প্ৰায় এক দশমিক সাত কোটি আহ অৰ্থাৎ অ ইংৰা ক'ব গ'লে সোতৰ মিলিয়নতকৈও অধিক বিদ্যুতিক গাড়ী বিক্ৰী হৈছে যি বিশ্বৰ নতুন তুন গাড়ীৰ বিক্রী বিশ শতাংশতকৈ অধিক।
চীন, ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এই ক্ষেত্ৰত আগবাঢ়ি আছে, আও তোমাৰ ভাৰততো চৰকাৰী নি তী চাৰ্জিং ষ্টেচনৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে আৰু
নাই এই যিবোৰ বৈদ্যুতিক টমটম বা যিবোৰ যান বাহন। ইয়াৰ সুবিধাও আছে অসুবিধা, ধৰি লোৱা সুবিধা সমূহ যেনে আঁ, পৰিৱেশ প্ৰদূৰষণ হ্ৰাস কয়ে।
হয়, উম।
পেট্ৰল বা ডিজেলৰ প্ৰয়োজন নোহোৱাৰ বাবে চলোৱা খৰচো কম হয় অতি। শ শ‌ শ শব্দ প্ৰদূষন অতি কম হয় আৰু শক্তি সঞ্চয় আৰু পৰিৱেশ ৰক্ষণত সহায় কৰে।
উম।
আও চাব গ'লে ইয়াত তেনেকে অসুবিধাও আছে। তোমাৰ ধৰি লোৱা উম বেটৰী চাৰ্জ হবলৈ যথেষ্ট সময় লাগে।
হয়।
চাৰ্জিং ষ্টেচনৰ সংখ্যা এতিয়াও সকলো ঠাইত পৰ্যাপ্ত নহয়।
উম।
দীঘলীয়া দূৰত্ব যাত্ৰাৰ বাবে সদায় উপযুক্ত ন নহয়। বেটাৰী আয়ু সীমিত বেটাৰী আয়ু আয়ুস সীমিত আও সলনি কৰিবলৈ যথেষ্ট খৰচ হয় আৰু অধিক ওজন বা বেয়া পথত ইয়াৰ কাৰ্যকতা কিছু কম পাৰে।
হয়। তোমাৰ এতিয়া মানে মই যদি কবলৈ যাওঁ তোমাক আ, এতিয়া বৈদ্যুতিক বাহনে ধোঁৱা ক্ষতিকাৰক গেছ নি নিয়ুক্ত নকৰে সঁচা কিন্তু তাৰ যিবিলাক আহ বেটৰী তোমাৰ তাৰ যিবিলাক চাৰকিত প্ৰস্তুত কৰিবলে- যিবিলাক চেমি কণ্ডাক্টৰৰ যিবিলাক- প্লান্ত আজিকালি ভে দিনত বহোৱা হৈছে যেনেকে আমাৰ অসমতো এটা বহোৱা হৈছে- সেইবিলাকৰ পৰা যিমানটো প্ৰদূষণ হয় সেইয়াৰ- তুল তুলনাত তোমাৰ উহুম এখন তোমাৰ পেট্ৰল বা ডিজেল বা যিবাচ- ম ইন্ধনৰ- গাড়ী বা মটৰে যিমানটো তোমাৰ আহ প্ৰদূষণ গৈ পাই তাৰ তোমাৰ তুলনাত যথেষ্ট- কম বুলি মই ভাবো আৰু দ্বিতীয় কথা তোমাৰ- অ এনেকুৱা হ'ব পাৰে যে- অঁ বৈদ্যুতিক বাহন ভৱিষ্যত হ'ব পাৰে মানৱ জাতিৰ কিন্তু তোমাৰ- ভৱিষ্যত তোমাৰ আহ যি বি বৈদ্যুতিক বাহন সেই- বাহনখন তোমাৰ যি চলোৱা আমেজ সেইটো মানে- ইমান এ ফলপ্ৰসূ নহয় বুলি মই ভাবো কাৰণ, এখন তোমাৰ ডিজেল বা- আহ এই পেট্ৰলৰ গাড়ী চলাবলৈ যিমান সুন্দৰ সেইটো- এখন মানে গাড়ী চলোৱাৰ যে অনুভৱ সেইটো তোমাৰ- ইলেক্ট্ৰিক এখন বাহন চলালে- এতিয়াও মানে পূৰ্ণ নহয় বুলি মই ভাবো মানে সেইটোও মানে মানুহৰ আহ আত্ম- সন্তুষ্টি কিছুমান মানুহে নাপাব পাৰে যেনেকে মই।
হয়, এয়া চৰকাৰে ইয়াৰ ওপৰত অকমান ভূমিকা লৈছে চৰকাৰে বৈদ্যুতিক বাহন- ক বাবে বিভিন্ন অনুদান লোন সুবিধা- চাৰ্জিং ইষ্টান স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছে।
অঁ'
অধিক চাৰজিক অৱগতসমূহ গঢ়ি তুলিলে বৈধিক- তনো ব্যৱহাৰ আ আ আৰু অনাৰত্ন বৃদ্ধি পাব।
হয়,
এয়াতব চাবলৈ গৈছিল যে তম বৰিৰিক যান বাহন- ভৱিষ্যতৰ এক আধুনিক আৰু অৰ্থনৈতিক- আৰু পৰিবতনৰ পৰিবহন ব্যৱস্থা।
হয়,
ই কেৱল- কম খৰচত যাতায়তৰ সুবিধা নিদিয়েই ই বঞ্চ প্ৰদূষন হ্ৰাস কৰে। শক্তি সয়ংক কৰ্ম সংস্থাপনৰ সৃষ্টিটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
হয় হয়,
হে হে একক পুষ্ট সেউজ- যনৰ সমাজ গঢ়ি তোলাৰ বাবে এইটোদিনত যোৱা অতি সম্পৰকীয় প্ৰয়োজন।
হয়, তোমা এতিয়া তুমি বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো যিবিলাক চৰ চৰকাৰেও- এ বৈদ্যুতিক বাহন তোমাৰ প্ৰমোদ কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে- কিছুমান আচনি গ্ৰহণ কৰা আমি দেখাব দেখিবলৈ পাইছো যেনেকে ফেম আছে- ফাষ্টাৰ দা এডপটেশচন এণ্ড মেনুফেকচাৰিং অফ ইলেক্ট্ৰিক ভেহিকেল- বৈদ্য়ুতিক বাহনৰ ক্ৰয়ত- ভটটো কি প্ৰদান কৰা কৰি জনসাধাৰণক উৎসাহিত কৰিছে চৰকাৰে বৰ্তমান সময়ত। চাৰ্জিং ষ্টেচন স্থাপন উ দেশজুৰি অধিক সংখ্যাত পাব্লিক- চাৰ্জিং ষ্টেচন স্থাপনৰ ব্যৱস্থা কৰা হৈছে যাতে সহজে চাৰ্জ কৰিব পৰা যায় আহ তোমাৰ চৰকাৰে কৰ ৰেহাই দিছে এতিয়া বৰ্তমান সময়ত দেশীয় উৎপাদ উৎপাদনক উৎসাহ দিছে ভাৰতে তে মটৰ আৰু অন্যান্য বৈদ্যুতিক বাহনৰ যন্ত্ৰাংশ উৎপাদনৰ বাবে বিভিন্ন প্ৰকল্প আৰু পি এল আই আৰম্ভ কৰিছে আৰু আমি বৰ্তমান সময়ত দেখিবলৈ পাইছো যে ইলেক্ট্ৰিক ভেহিকলে এ ইলেক্ট্ৰিক যি যান বাহন সেয়াই অত্যন্ত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে জান যেনেকে ঠিক আমি দেখিবলৈ পাইছো যে এই বৰ্তমান সময়ত তোমাৰ টাটা কোম্পানীৰ যি চি আৰ আই ভি লঞ্চ হৈছে সেই গাড়ীখনে তোমাৰ সৌ আৰবত গৈ পিনি এখন পঞ্চাছ ডিগ্ৰী ওখ থকা এটা পাহাৰত অতি সহজে উম তোমাৰ পাৰ কৰিবলৈ সক্ষম হৈছে যি যিটো পাহাৰ এ যি ধূলিময় পাহাৰতো ভাল ভাল ডিজেল ইঞ্জিন আৰু পেট্ৰলৰ ইঞ্জিনে পাৰ কৰিব নোৱাৰে সেয়া এখন ই ভি ভাৰতীয় ই ভিয়ে যে ইলেক্ট্ৰনিক ভেহিকলে যে তোমাৰ পাৰ কৰিবলৈ সক্ষম হৈছে সেয়া আমি দেখি অত্যন্ত সুখী হৈছো উম এনেকৈ বৰ্তমান সময় আমি ভৱিষ্যতটো আমাৰ এ তোমাৰ যি বেটেৰী ভেহিকেল বেটেৰী যি বাহন সেইবোৰৰ লগত আমি নিজকে খাপ খুৱাবলৈ চেষ্টা কৰিব লাগিব কাৰণ কেলে আমি ভৱিষ্যত সুৰক্ষিত কৰিবলৈ হলে আমি এ যি নতুন আহ প্ৰযুক্তি তাৰ লগত নিজকে খা খাপ খুৱাবলৈ চেষ্টা কৰিব লাগিবই গতিকে মই ভাবো যে আহ বৈদ্যুতিক বাহনে আমাৰ ভৱিষ্যত
এই কি এই এই বৈদিক উজান বাহনৰ এটা অৰ্থনৈতিক গুৰুত্ব মানে তোমাৰ দেখা গৈছে বৈদ্যুতিক বাহন মানে বহুত যুৱ যুৱতীয়ে কম কৰ্মসংস্থাপনৰ সুযোগ দিছে
হয়
কম খৰছত যাত্ৰী পৰিবহন কৰিব কৰাৰ বাবে চালকসকলো লাভবাবন লাভৱান হয়
উম উম
ই বিদেশৰ ইন্ধন আ আ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰে আৰু দেশৰ অৰ্থনৈতিক ইতিবাচকত প্ৰভাৱ পেলায়
উম'
ইয়াৰ ওপৰত তুমি কি কব বিচাৰা
অ' মানে তোমাৰ এতিয়া বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো যে আমাৰ এ গ্ৰাম্যাঞ্চলতে তোমাৰ যি বেটেৰী ৰিক্সা সেই সেই ধৰণৰ অ যি প্ৰযুক্তিয়ে অত্যন্ত ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পাইছো কাৰণ- কেলে আজি আজি কালি বৰ্তমান সময়ত তোমাৰ পেট্ৰল বা ডিজেলৰ ৰিক্সা তুলনাত আমি বেটৰী ৰিক্সা অত্যাধিক দেখিবলৈ পাও কাৰণ কেলে সেইবিলাকক যি দাম সেয়াও যথে ষ্ট পৰিমাণে কম আৰু তাত যথেষ্ট পৰিমাণে চৰকাৰে যি আঁচনি প্ৰদান কৰিছে অ' কৰ ৰেহাই দিছে তাৰ ওপৰতো ভি ত্তি কৰি পিনি উম' জনসাধাৰণ লাভান্বিত হৈছে তথা তাৰোপৰি তোমাৰ যি তাৰ সেইখন চলোৱাৰ যিটো দাম। সেইটো মানে উম' তোমাৰ চালকজনৰ বৰ এজন বৰ এটা দাম নপৰে। সেইবাবে তেওঁ মানে নিজকে স্বাৱলম্বী কৰিবলৈ যথেষ্ট পৰিমণে এটা, এ, মানে তোমাৰ এটা- সুযোগ পায়। গতিকে তেওঁলোকে বৰ্তমান সময়ত তোমাৰ- এই যে বেটেৰী ৰিক্সাস সমূহ ব্যৱহাৰ কৰা দেখিবলৈ পাইছে। সেয়াই আৰু তোমাৰ এনেকেই তোমাৰ আমি। এ, তোমাৰ খাপ খুৱাব লাগিব আৰু এনেকৈ ইলেক্ট্ৰিকৰ বাহনৰ লগত।
হয় হয়। হ'ব দিয়া আজি তোমালোকৰ কথা ভাল লাগিলে। অনাগতৰ দিনত আৰু তোমাৰ লগ ধৰি, হব।
কথা পাতিম দিয়া ঠিক আছে হ'ব। অ'